হেল্ল' হেল্ল'
হেল্ল'
হেল্ল'
অ'
এ এবাৰ বহাগ বিহুত তই কাপোৰ কিনিব যাবি নে নাই
যাম
যাবি
অহ
অলপ জুৰছে ক না শুনিয়ে নাই
যাম
যাবি অ এই কিনিবি যে কি কি কিনিবি এবাৰ ত
কিনে ক তম
হা কি কি কি নিবি
কিনিম আৰু,
কচোন কি কি কিনিবি কাপোৰ মই কাপোৰ, কিনিম বুলি ভাবিছো এই মিঠু যাব নেকি লগত
যাব
যাব অ' এই কাপোৰটো যে কিনিম কি কি কিনিম তই মোক ধাৰলৈৈ দিব পাৰিবি নেকি দুহেজাৰ টকামান
হাঁ
পাৰিম পাৰিম।
পাৰিবি ই কাপোৰটো কিনিম মই বেগী পেন এটা কিনম আৰু বুট এযোৰ কিনিম আৰু পেন এটা কিনম এনেকে কিবা কিবি কিনিম তই কি কিনিবি কিনিবি
কি কিনিবি। হাঁ কি কিনিবি।
কালি যে
কি কৈছ
কালি
কি কৈছ শুনিয়ে পোৱা নাই।
কালি। হেল্ল'। হেল্ল'